হেল্ল।
ইউটিউবৰ বিষয়ে, ইউটিউবৰ বিষয়ে কওক?
কি কৰি আছা?
আছো এনে, ইউটিউবৰ বিষয়ে ক
কি ইউটিউবৰ বিষয়ে আৰু বাকী কি কৰি আছা কৱা?
আছো এনেই।
চাহ তাহ খালানে নাই?
অহ খালো।
উম কি খালা চাহ লগত?
মই একো নাই খোৱা, অকল চাহ।
খোলা একো চাহ লগত একো নাই খোৱা!
একো নাই খোৱা।
অ কিয়?
জলকীয়া আনিছে তাকে খাম আৰু জল চাহৰ লগত।
অঁ চাহাৰ লগত জলক
অঁ। ব লাগে।
উম ধেত! অ শুনাচোন।
কি?
তোমাক মোৰ কথা এটা সুধিব লগা আছিলে।
কি কথা কেনেকুৱা ধৰণৰ?
কেনেকুৱা ধৰণৰ কথা মানে মই এটা এছে লিখিম বুলি ভাবিছো। হেল্ল।
এছেটো কিহৰ কিহৰ ওপৰত বিষয়টো?
ইউটিউবৰ ওপৰত। কেনেকে লিখিলে ভাল হব?
ইউটিউব লিখিলেই হ'ল আৰু এটা।
কেনেকৈ লিখিব লাগিব মানে ইউটিউবৰ পৰা কি কি কৰিব পাৰিম, কেনেকৈ কৰিব পাৰিম ইউটিউবৰ এইয়াৰ পৰা কি কি হেল্প হয়, কেনেকৈ কি লিখিব লাগিব অলপ কোৱাচোন।
ইউটিউবটো তুমি পাৰি
হা? হা?
মনোৰঞ্জনৰ পঢ়া শুনা কৰিব পাৰি মনোৰঞ্জনৰ মাধ্যম।
অ' আৰু কি, আৰু কি ইউটিউবৰ পৰা, ইউটিউবৰ পৰা বহুত কৰিব পাৰি ন শিকিব পাৰি।
শিকিব পাৰি পইচা আৰ্ন কৰিব পাৰি।
উম, সেইবোৰে লিখি দিম ন।
উম, সেইবোৰ বিষয়টো দি ভালকে বনালে হ'ল।
অ'অ'
উম,
তই আৰু ইউটিউবৰ, ইউটিউবৰ পৰা কি, কি বেয়া হয় সেইবোৰতো লিখিব লাগিব।
সোতটো লাগিবই ইউটিউবৰ বেয়া ভাল চব দেখিব লাগিব কি, কি, কি হৈছে কি, কি নাই হোৱা।
অ' ভাল হেৰি ভাল খিনিত কি লিখিম আৰু বেয়া খিনিত কি লিখিম।
ভাল খিনি যোন জো উপাৰ্জন কৰিব পাৰি পঢ়িব পাৰি।
উম,
সেইবোৰ লিখিব আৰু মিলাই কৰি দীঘল কৰে অলপ আহ কু প্ৰভাৱ, কু প্ৰভাৱ এই
আৰু বেয়া খিনিত কি লিখিব লাগিব?
বেয়া খিনি লিখি আছো জোনটো মানে সৰু পোৱালী ফোনৰ প্ৰতিয়ে আগ্ৰহ বাঢ়িছে ইউটিউবত।
আৰু
এইবোৰ লেখিব।
অ'অ'
অ' ভৱিষ্যতৰ কৃত্ৰিম বুদ্ধিমত্তা।
অ',
সেইবোৰেই লিখিব।
অ' ইউটিউবৰ পৰা ইনকাম কৰিব পাৰি সেইবিলাক লিখিব লাগিব ন?
উম, লাগিব।
অহ' আৰু।
ইণ্টাৰনশিপ আছেনে নাই?
ইণ্টাৰণশিপ নাই হোৱা বিচাৰিয়ে পোৱা নাই জেগা ক'ত ইণ্টাৰ্ণশ্বিপ কৰিম।
ক'ত, ক'ত যোৱা হ'ল বিচাৰি?
এ টাউনত বহুত জেগা কৰিলো জেগাই পোৱা নাই ক'ত কৰিম।
অ',
জেগা বিচাৰিলে আকৌ কি, কি কাম কৰিব দিয়ে সেইবিলাক নাজানো। তাৰিছত কি, কি কাম কৰিব লাগিব সেইবিলাক হা?
ইণ্টাৰ্ণ ইণ্টাৰ্ণশ্বিপ মানে কি?
ইণ্টাৰ্ণশ্বিপ মানে কি হৈছে যে আমি মানে সেইবোৰ কামত অলপ ব হেল্প কৰি দিয়া আমি মানে একুৱেল আমি কিতাপত যি পঢ়ো সেইবিলাক মানে ৰিয়েলত কেনেকৈ কৰে সেইবিলাকৰ বিষয়ে জনা।
উম, ইণ্টাৰনশিপটো মই বিচাৰি পোৱা নাই বাৰু কৰিম।
অ' ভাল জেগা এটাত বিচাৰিব লাগিব নহয়?
ভাল জেগা বিচাৰিব লাগিব।
উম তাকেতো তেতিয়াহে আকৌ ৰিপৰ্টটো বনাব পাৰিম
উম ৰিপৰ্টটো কিমান পেজৰ বনাব লাগিব
এ ত্ৰিশ চল্লিশ পেজ বনাব লাগিব তেতিয়াহে নম্বৰ দিব আকৌ তেতিয়াহে নম্বৰ দিব
কি হ'ব
তেতিয়াহে নাম্বৰ দিব আকৌ
নম্বৰটো দিব কিন্তু বহুত বেছি হৈ যাব
এ হৈ যাব একো নাই ডেইলি কি কি কাম কৰিলো সেইবোলাই লিখিব লাগিব তাৰ পিছত আকৌ উম বাহিৰত যদি কিবা কিবি কৰিছো এইবিলাক এ হৈ যাব থাৰ্টি ডেজৰ ত' এই পাৰ ডে কৰি লিখি লিখি গ'লে ত' থাৰ্টি ডেজৰ খিনিত হৈ যাব ত্ৰিশ চল্লিশ পেইজ
চৌবিশ ডেইছত খতম কৰিব পাৰি নাই
কি
হাই বাৰকে কৰিলে চৌবিছ ডিছত খতম
সেইটো কলেজৰ লগত কথা পাতিলে হ'ল
উম
অ
ইণ্টাৰ্ণশ্বিপত যোনটো মানে ফৰ্মকেইখন দিছে তাত কেনে কি কৰিব লাগিব।
মানে কেনেকৈ কি কৰিব লাগিব বুজা নাই
ফিলাপ কেনেকৈ কৰিব লাগিব ক'ত জমা দিব লাগিব
অ সেইটো কলেজৰ পৰা ফৰ্মেট দিব তাত তেনেকৈ কৰি গলেই হ'ল আৰু একো নাই ই আগতে ইণ্টাৰ্ণশ্বিপটো আগতে ইণ্টাৰ্ণশ্বিপ টো বিচাৰি লওঁ ক'ত কৰিব পাৰো
আচ্ছা
তাৰ পিছতহে আকৌ লিখিব পাৰিম ন
তাৰ পিছত লিখিব হৈ লিখাতো হৈ যাব বাৰু
তাকেতো অ
উম
লিখাতোতো কষ্ট আছে কিমান খিনি এড কৰিব লাগিব তাৰ হয় নে নাই
লিখাখিনি ইয়াত কৰিব লাগিব আৰু
অ
উম
ৰবাচোন ৰ মই সুধপক তোমাৰ খিনি মই ক'ৰ পৰা সংগ্ৰহ কৰিম মানে যিখিনি মই তাত কৰিলো সেইখিনিয়ে লিখিব লাগিব আৰু
অ
কি কি কাম কি কি কাম কৰিলো ডেইলি সেইবিলাক চব এড কৰি দিম আৰু হৈ যাব
সেইবিলাক হ'ব বাৰু অ
ৰবাচোন মই তোমাক ইউটিউব কথা সুধিছোঁ তুমি ইণ্টেণশ্বিপৰ কথা পাই গ'লা গৈ যে
এটাক সুধিলো এইটো জানিব লগা আছিলে।
অ' এতিয়া শুকোৱা। ইউটিউবৰ বিষয়ে কেনেকৈ এছ খন দহ পেইজ মানৰ বিষয়ে কৰি লিখিব পাৰিম।
তুমি ইণ্টাৰনেটৰ সহায় ল'ব লাগিব, পুৰণি কিতাপ। যদি আছ, কিতাপতো পোৱা নাযাব। কিতাপত টো পোৱা নাযাব। ইণ্টাৰনেটত সহায় ল'ব লাগিব।
অঁ।
উম।
আৰু?
তাৰপাৰ অলপ তাৰপা বনাব লাগিব।
তুমি কৈ যোৱা চোন এতিয়া কেনেকুৱা বনাম?
ফাৰ্ষ্টতে তুমি কি দিবা, ইউটিউবৰ বিষয়টো দিবা। কেতিয়া আৰম্ভ হৈছিলে কি হৈছিলে সেইবোৰ তাৰপিছত কি কি কৰিব পাৰি।
পইণ্ট ৱাইজ লিখিব লাগিব নে, নে বহলকৈ পোৰা লিখি গ'লে হ'ল বহলাই? হা?
বহলাই নিলিখিলেও হ'ব।
এ শুনা নাই।
পইণ্ট ৱাইজ লিখিলেও ভাল হ'ব, বহলকৈ লিখিলেও ভাল হ'ব।
অঁ। ইচমান হোৱাকৈ বনাব লাগিব নহয়।
অঁ' এইটো এইটো ক'ত লাগিব ইউটিউবৰ এছে খন?
হা? হা?
ইউটিউবৰ এছে খন ক'ত লাগিব? ইউটিউবৰ এছে খন ক'ত দিব লাগে?
মোক লাগে এটা কাম এটাৰ কাৰণে। লাগে আৰু কিবা কাম এটাত।
কিমান পইচা ইনকাম কৰিব পাৰি চাগে?
ক'ত? সেইটো ফল্লোৱাৰ্ছ লগত সেইটো ফল্লোৱাৰ্ছ লগতে গ'ম পাব, কিমানে চাবচকাইব কৰি থৈছ
ফল্লোৱাৰ্ছ
অঁ সেইবিলাক মই নাজানোঁ, সেইবিলাক মই নাজানোঁ দেই, তুমি কোৱা তোমাকহে সুধিছোঁ মই।
অসমৰ জনপ্ৰিয় ইউটিউবাৰ কোন?
নেজানোঁ।
আছে তোৰ কেইজন মানৰ নাম কৈদে।
এজন আছে চ চময় গগৈ
আৰু?
হয়নে? আৰু কোন হ'ব পাৰে? হা? হা? হেল্ল' আৰু ডিম্পু বৰুৱা, বিকাশ চেত্ৰী
আৰু কেইজনমান আছে, সেইটো বাহিৰৰ দেশৰ হয়, বাহিৰৰ দেশৰ মিছ
বাহিৰৰ দেশৰ কথা আমাক কিয় লাগে, আমক অসমৰ কথাহে লাগে।
অসমৰ কথা লাগে কিন্তু মানে মিষ্টাবিষ্ট হৈছ মিষ্টাবিষ্ট হৈছে ইউটিউবৰ গোটেই মানে বেছি ছাবস্ক্ৰাইবাৰ আছে।
অঁ। এ, নাজানো দেই মই! মই সেইটো কথা নাজানো দেই!
নাজানিলে নহ'ব, ইউটিউবৰ বিষয়ে কৈছা আকৌ! ইউটিউবৰ বিষয়ে কৈছা আকৌ ইউটিউবৰ কাৰ বেছি ছাবস্ক্ৰাইবাৰ আছে তাৰে জান নাজানিলে
আৰে মই তোমাক হে সুধিছো, এই ইউটিউবৰ বিষয়ে এছেখন লিখোতে কি কি লিখিব লাগিব? কেনেকৈ কৰিব লাগিব? ত, তুমি কোৱাই চব
অ এইটোৱে কৈছ, সেইটোৱেটো কৈছো অসমৰ কৈছা?
অ মই নাজানো মই জনা জনাকেইটা ক'লো নাজানো কেইটা তুমি কৈ দিয়া।
অ কৈয়ে দিছো তো এইটো মিষ্টা বিজ এইবোৰ
অ, আৰু?
সেয়া আৰু বাকী নাই।
হা! হা!
আৰু কি? আৰু কি?
নাই আৰু একো। আৰু ফাৰ্ষ্টতে ষ্টাৰ্টিঙত কেনেকৈ লিখিম সেইখিনি?
লিখিবা সেইবোৰ। না নাচ-গান মনোৰঞ্জন, নাচ-গান মনোৰঞ্জন দিৱস। হয় উপাৰ্জনৰ সুযোগ হয়, সুবিধা আছ অসুবিধা আছে, উদিৃষ্ট শিক্ষামূলক সঁজুলি ভৱিষ্যত কৃত্ৰিম বুদ্ধিমতা এ, উপসংহ লিখ খিবা ইউতিবৰ যুগ, ডিজিটেল মাধ্যমত, এইবোৰে।
অ অ ঠিক আছে। আৰু বাকী কোৱা পঢ়া-শুনা কেনে চলিছে?
ঠিকে চলিছে।
অ।
ঠিকে চলিছে।
অ তাকেতো অ। আৰু বাকী ঘৰৰ ফালে চবৰে ভালেই?
উম, ভালেই।
অ, অ।
এ আই।
নিজে কৰচোন? হেল্ল'।
অ।
কোৱা আৰু?
কি?
কোৱা আৰু বাকী? কোৱা আৰু বাকী?
আৰু বাকী, সেইয়া আৰু।
অ।
দিয়া, হ'ব দিয়া, মাজে মাজে আৰু ফোন চোন কৰি থাকিবি, কৰি থাকিবা।
অ, কৰিব লাগিব।
অ, ঠিক আছে দিয়া। চাহ তাহ অকন খাই লোৱা এতিয়া, জলকীয়াৰ লগত চাহ।
হ ঠিক খাব লাগিব।
অ ঠিক আছে দিয়া, হ'ব।